হেল্ল'। শুনিছ কি কৰিছ?
আছো ঘৰতে।
ভাত পানী।
খালোঁ খালোঁ।
কিহেৰে খালা?
গাহৰি।
গাহৰি আছিলে আৰু দালি আছিলে।
উম।
গাহৰি মাংস কিহৰ লগত বনালি?
লাই পাত।
হা।
লাই পাত।
লাই পাত লাই পাত পাইছনে এতিয়া ক'ৰ পৰা আনিলি তই লাইপাত এইকেইদিনত।
বজাৰ পৰা।
হা কিমান লৈছে।
হা।
কিমান লৈছে লাই পাতৰ।
ত্ৰিশ টকা।
ত্ৰিশ টকাকে লৈছে এ এমুঠি লাই পাতৰ ত্ৰিশ টকা।
উম।
ঠিকে আছে কোনে বনালে তই বনালি।
কোনে বনাব?
হা।
কোনে বনাব?
বনাব পাৰে ন।
উম।
উম মই এনেকে বনালে বুলি ভাৱো। আৰু কি আছিলে।
হা।
আৰু কি আছিলে?
উম ভাত কেলা অ কি থাকিব।
ভাত আছিলে ন ঠিক আছে তই বাইক কিনিলি বোলে।
এম টি।
বাইকখনতো কিনিলি বাইকখন কিবা এটা ত খুৱাব লাগে।
যাওঁ নেকি যাওঁ নেকি।
কিবা এটা খুৱাব লাগে তই বাইকখন খোৱাবি নি।
হে।
বাইকখন কিনিলি কিবা এটা তো খুৱাব লাগে তই।
যাৱ নেকি।
ক'ত যাবি।
ঘৰ মোৰ।
অ ঘৰত খোৱাবি নি কি খোৱাবি।
হা।
কি খোৱাবি।
ফ্ৰাইডৰাইচ।
ফ্ৰাইডৰাইচ।
খোৱাবা জানো।
ঠিকে আছে যাব লাগিব।
অলপ দেৰিকে ওলাম সন্ধিয়াকে ওলাম।
দিবলৈ ফোন কৰ যাওঁ নেকি?
হাঁ
দেবলে ফন এটা মাৰা যাঁও নেকি?
এই দেৱানীলক ফোন নকৰ দেৱানী নলাই তই মই যাম।
বাইক তোৰ দুখন লবি নে-
মুৰখনে ল'ব লাগিব চাগে এ মুৰখনত
হম।
বুজিছ।
হেল্ল'
হেল্ল'
কি কৈছ?
এ মোৰখন নিব নোৱাৰি তোৰখনে নিব লাগিব পঞ্চাশ টকা এটা লাগিব তোৰখনতো
মোৰখন নিলে নাপাওঁ আহি লৰা মই সেইটোকে কৈ আছিলো তোক
ভৰাব লাগিব পঞ্চাশ টকা আৰু পঞ্চাশ টকা ভৰাই থৈ আছে ৰ তেল
ত ত তেল খুৱোবি।
ত এটা মাথা সেইটোকে তো মাৰি আছো
ব'ল না সোনকালে গৈ অহো
সোনকালেই যাব লাগিব। এইবাৰ আকৌ মাজুলী পানী নহলে দেই। তই গুচি আহিলি মাজুলী সেইকাৰণে মাজুলী পানীয়ে নহল দেখিছ-
হম
তেজপুৰৰ মাজুলী গুচি আহনিল এইবাৰ মাজুলী পানীয়ে নহল এইেইটো কাৰণে-
উম। অঁ এইটো হেৰিখনকে উওলিয়াই লবি তহতৰ দাদাখনকে
দাদাখনতো তেল নাই কত তেল নাই বাই কত- থকী হেতেন মই উলিয়াই লৈ যা মোৰ বাইকত তেল ভৰাইবেলাক মই পৰা নাই আক কোনেও ঘৰত নবয় অকল মই ভৰাই আছো তে কি
লনতটো বেগ মাৰি আছে যে ভয় লাগিছেনিব জান নাই
কোলেনটো বেগ কেনেক কোলেতো টো বেগ মানে ত ভৰাই যে কোলেলনটো বেগ কেনেক বেয়াকে ভৰা লছে চাগে ন দু মেকানিকে সেইটো হৈছে
চলাবলৈ ভয় ভয় লাগি আছে নহয়
ক'ত ভৰাইছিলি তই ক'ত ভৰাইছিলি তই পঞ্চাছ টকাত তেল ভৰাব নালাগিছিলে আৰু
কমলাবাৰী
মানে ডাইৰেক্ট খুলিছে আৰু ঢালি দিছে নেকি
উম
পুৰা খালী আছিলে মানে
খালি তলিতে অকমান আছিলে
ঠিকেই বুজিছা ন এই খুলনতো ক তলিত অকমান আছে
তহঁত তহঁতৰ ঘৰৰ ওচৰত থাকোতে তহতৰ ঘৰৰ ওচৰত থাকোতে হেৰি হৈ আছিলে মানে অকমান অকমান লিক কৰি আছিলে তাবা এ তহঁতৰ ঘৰ ওচৰত ৰখিছিলো যে
অহ
এই তো তো তোৰ ওচৰলৈ যে গৈছিলো যে তোৰ ওচৰলৈ যাওঁতে অকমান কৰি মানে সাযিয়ত পৰি আছিলে মই মানে ধৰিব পৰা নাছিলো তাৰপা এতিয়া মানে গোটেই গোটেই ফান্ ফান গোটেই পেনলৈকে মাৰিছে মানে আপুনি হব গৈ পাইছো ৰে পোৰা লিক কৰিছে তাইতে হৈ আছে মাল চব তাইত হৈ আছে
নহ'লে কোলেনটো ভৰোৱা পিছত আকৌ লিক কেলে
নাজানো বে কেলা।
এইটো দেখাব লাগিব এইটো বাইকৰতো টাইত ভালকে নাই কৰা চাগে। চিষ্টেম থাকে ন এইবিলাক। কিবা মেকানিকটো কোন মেকানিক নো?
নাজানো দেই
তই চিনি পাও নাই মেকানিকটো?
পাও জেকে গৈ আছে কমলাবাৰ মাজুলী কলেজৰ ওচৰত সোমাই যোৱা যে এইকনত
ঐ মাল্টি কলেজৰ ওচৰত সি কি বুলি কয় ব্লক চাৰিআলি ওচৰ তিনিআলিৰ বহাইছে
ব্লক তিনিআলি নহয় অ কেলা। এই খনত এই হেৰিয়াললে কমলাবাৰী ইফালে যোৱা মাজুলী কলেজ য'লে সোমাই যোৱা প্ৰথম গেটখন যে
মাজুলী কলেজৰে সোমাই যোৱা প্ৰথম গেটখন? অ
প্ৰথম ইস্পিত ব্ৰেকাৰটো পাৰ হৈ
মাজুলী কলেজৰ ফাণ্ডটতে মানে হা
এই তই কথাটোৱে বুজি নাপাও। এই হেয়ৰ পৰা ক কি কয় আমাৰ গৰমোৰফালৰ পৰা আহিলি
গফালৰ পৰা কোনফালৰ বা আহিবি
গৰমোক ফালৰ পৰা দৰিয়া দলং পাৰ হৈ আহিলি আহি আহি সি আহি স্পিৰিট বেকাৰ পাও নাই মাজুলী কলেজলে সোমাই যোৱা ৰাস্ত টোৰ ওচৰত
স্পীড ব্ৰেকাৰটো অ
স্পিৰিট বেকাৰটো সেইটো পাৰ হৈ চিধা গৈ যে লেফট চাইডে যে ৱেল্ডি দোকান ওচৰত লাগি আছে গেৰেজটো দেখা নাই।
আহ এই পাঞ্জাৱ নেশ্যনেল বেংকৰ চাইড একন হয় নাই বুজিছো বুজিছো
আঠ
ঠিকে আছে। ত' বাইকৰ জেং কৰি দিলে মানে মই গম পাইগেছো। হে
মাথাটো বেয়া গৈছে নহয় লাউৰা। উলিয়াই আনিব পাৰো এইটো ডাঙৰ কথা নহয়।
উম বাইকৰ জেংটো সেইটো হৈছে মানে ন
নহলে বাৰু বাইকখন উলিয়াই, উলিয়ানো কেলে নিনিম বাৰু।
গম পাইছো সেইকাৰণে মানুহে চাৰ্ভিচিংটো টাইমত দিব লাগে। সময়ত এইবোৰ কামো নকৰা কাৰণে হৈছে। বেলেগ কথা একো নাই তই তুক মই আগতে কৈছো যদি কৰিব লগা আছে, সোনকালে হয় সোনকালে কৰি লগে। আৰু তই কথা নাই বতৰা নাই তেনেকে জাহা তাহাঁকে কুলেনটো এদাই হল বুলি গম পাইছ ভয় খাইছ তেনেকে নহয় নহয়। বুজিছা নাই নাই তোক টাইত নকৰিলে ভালকে। নহলে কেলে লিক কৰিব তেতিয়াহলে বেছি ভৰালে চাগে।
বেছিও নহয় মিডিয়ামে ভৰাই থৈছে যৰলৈকে লেভেল আছে তালৈকে ভৰাই থয় দিছিলো বেয়া উতলিলে মানে পাৰক য বাৰকখন পুৰা গৰম হৈ গৈছিলে যে অহ ওতলি গ'ল পুৰা
তই পানী চানী অলপমান মাৰি থব লাগিছিলে ঠাণ্ডা কৰিব লাগে। পানী মাৰিছিলি নাই? ইঞ্জিনটোৰ পৰা মানে ইঞ্জিনটোত নহয় আৰু ধৰি লও হেৰি ফালে কি বুলি কয় এইটো চাইলেন্ঞ্চৰ ওচৰত তই পানী মাৰি চাব লাগিছিলে।
অ এইখন হেৰি ওচৰত দেখিছিলো মই এ কি বুলি কয় ক'ত দেখিছিলো ৰ এ এইখন মই আজি কঁলীহঁতৰ ঘৰৰ ওচৰত দেখিছিলো এইখন। হেল্লো' কোৱলীহঁতৰ ঘ ওচৰত আছে বালিচাকৰিত।
নাইন টি বা
হেল্লো'
ক
এই বালিচাপৰি কলহঁৰ ওচৰত আছিলে কাৰ জানো গম নাপাওঁ। কলা ৰঙৰ নহয়, কলা ৰঙৰ নহয় জানো? এই আজি মাংস। সব গৈছিলে এশ টকা, এই ভাল। কি বুলি কয় তাৰ পাহ দোকানত নাই সেইটো সমস্যা। ত' সেইটো কাৰণে, তেতিয়া যাওঁতে মই দেখিছিলো। দোকানীক কৈছো বোলো এশ টকা মাংস নাই সি আৰু কি কয় সি। কি বোলে খালী কে নি বুলি ক এনেকে মানে। নিবিকে গোটাগেহে বিকে বোলে মাংসটো।
সেইও পিলি আৰু মানে।
তাকে শুই আছে বে দোকানখন খুলি দিছে খুলি পেলাই শুই আছে তাৰ পৰা বেলেগ এটা ওচৰলৈ গলো। নাই দহ মিনিট মান ৰই দোকানৰ মানুহোৱে নাই অ দোকানত খুলি মেলি গুস্ত হৈ হৈছে। ওচৰ পাচৰ মানুহকেইটা গম নাপাই ক'ত গ'ল বোলে। অ দোকানখন খুলিছ ন ভালকে দোকানখন দে।
ম
ধৰি লোৱা, দিনত বোলে তোক কি বুলি কয়, খাবলৈ মাংস। স আনিবেলাক খাব নোৱাৰা, কাৰ কমত ন আৰু।
গয়া গয়া
তাকেহে কি কবি আও
উ আঠ মিনিট হৈছে। হেল্ল'।
আঠ মিনিট।
আঠ মিনিট মইয়ে ক কৈ আছো তই ক কিবা এটা।
মইনো কি কম বা হয়
সেইটোও হবা ত কি কবি। ত বাইক সেইটো হৈ গৈছে আৰু কি লাগে। নহ'লে এটা কাম কৰ কষ্টকৰ বাৰ্থডেতে আছে। পাঁচ তাৰিখে সি যদি। সি যদি যোৰহাট যায় কাইলে ওলাই দিবি নহলে কাইলেতো পইচা পাই যাবি।
অ কাইলে ল'বগে লাগিব নহয় পইছা।
অ সেইটোকে লৈ পেলাই গুচি যাবি পিছ বেলা
তাই নাজাৱ নি, তই যাবি?
মই যোৱা ধান্দাতে আছো, মই ঘৰত পইচাটো যদি হৈ যায় তেতিয়া যামগে আৰু। চাৰি পাছত মইনো অ' চাৰি নাই মোৰ বাইক লাগিব, মই বেলেগকে নাপাৰিব।
হা?
মোক বাইক লাগিব বোলো সেইকাৰণে বেলেগকে যাব লাগিব।
অ', বাইক লৈয়ে যাম। ময়ো বাইক লৈয়ে যাম।
গম পাইছো মানে একেখন বাইকতো নাযাওঁগে বুলি সেইটো কৈছো।
একেখন বাইকত নহয় গম তই কি একবাৰে যাবিগে? যাবি গৈ একেবাৰে?
এ নাযাও নাযাও মই থাকিম, তাৰ পিছতহে যামগে।
হেল্ল', এ জুলাই মাহতো আছো। আগষ্ট তৰ প্ৰথম সপ্তাহত যামগে চাগে, গুৱাহাটীলৈ। এতিয় নাযাওঁ, এতিয়া গৈ পেলাই কি কৰিমগৈ এতিয়া ক হোষ্টেলো বন্ধ। মানুহ নাই তাত।
ঠিক আছে দছ মিনিট হ'ল হ'ব দে। উম, কথা পাতি ভাল লাগিল আপোনাৰ লগত।